অহ হেল্ল'
অ কি কৰি আছে?
মই এনেই আছোঁ
অ শ্বিলং গৈছিলা যে কেতিয়া আহিলে?
কালি
অ ট্ৰিপটো কেনেকুৱা আছিলে জাৰ্ণিটো
ভাল আছিলে
অ কোন কোন গৈছিলে মানে গৰমতে গৈছিলে নে, নে এনেই ট্ৰেভেল মানে
গৰমৰ কাৰণে গৈছিলো তাত ঠাণ্ডা আহে
অ ৱাটাৰফল চালে
ৱাটাৰফল অ গা ধুবলে গৈছিলোঁ তাত
অ টেক্সি লৈ গৈছিলে নেকি টেক্সি গৈছিলে নেকি?
টেক্সি লৈ যাম নি, ফৰচুনৰাৰ লৈ
ফৰচুনাৰ টেক্সি নহয় নেকি?
নহয়
কি হয়?
কাৰ হয়
তো' টেক্সিবোৰ কি হয়?
টেক্সিবোৰ টেক্সিয়ে হয়।
অ বহুত ধুনীয়া কনচেপ্ট লৈ জীয়াই আছে দেখোন।
অ কনচেপ্ট বহুত ক্লয়াৰ আমা
জানেতি কওকচোন আমিও মানে জানেতে কওকচোন আমি মানে প্লেন কৰি আছো যোৱা।
কাৰ লগত যাব? ওচৰ চুবুৰীয়া নিব নেকি?
লগ বন্ধু আছে নহয় মই লগ বন্ধুৰ লগত যাম। লগ বন্ধু নাইবাৰ সোত ওচৰ চুবুৰীয়া
বঢ়িয়া উম উম।
কওকচোন ক পৰা কেনেকে জাৰ্নিটো ষ্টাৰ্ট কৰিছিলে?
ঘৰৰ পৰা।
অহ কোন কোন গৈছিলে লগত মেম্বাৰ?
কি?
ওচতে হোটেল চোটেল আছিলে নে থাকিবলৈ নে দূৰত যাব লাগে?
ওচৰতে আছিলে তাতে।
ওচৰতে ন প্ৰব্লেম নহয় থকা মেলাত?
উহু উহু।
অহ।
ৰাতিপুৱা পা ৰাধুৱা খিবি কিবা জপিয়ালে ডাইৰেক্ট অদাৰ ফলতহে পৰে।
অ। মানে দাইৰেক জপিয়াই দিছে ন?
মই আজি কেক বনাইছিলো কি মস্তি কেক হৈছে।
মই কেকৰ কথা শুদা নাইপ। এনেই শ্বিলং গৈছিলে মই যাত্ৰাটো সুধিছে মানে প্লেনিংটো কেনেকে হৈছিলে কি হৈছিলে? ক'ত যাব লাগিব মোক অলপ কওকচোন মই যাম মানে।
আমি মানে প্লেন কৰিছো। আমিও মানে যোৱাৰ কথা ভাবিছো অলপ অভিজ্ঞ মানুহৰ পৰা কথাটো জানি লওঁ। তেতিয়া আমাৰ যাত্ৰাটোত অকন সুচল হ'ব।
অ অ। মই নিজে একো মাথাই মোৱা নাই বেলেগে মাথা মাৰিহে লৈ গৈছে মই একো নাজানো।
অ নে বেলেগক মাথাত মাৰি মানে নাৰিকলটো ভাঙিছে নেকি?
অ বেলেগ মাথাত আৰু নাৰিকলটো ভাঙিছো।
অ অ ঠিকে আছে ঠিকে আছে ভেনিগুড ভেনিগুড। কিবা ব্যস্ত হৈ আছে নেকি কিবা কামত?
নাই হোৱা।
অ অহ।
খোৱা বোৱা কই, গ'ল গ'ল খোৱা বোৱা কৰিলে?
খোৱা বোৱা নাই চাহ খালো।
অহ।
লাহে লাহে খাম আৰু ভাত।
অ।
আপুনি খালে নে?
ভাত খোৱা নাই মই মাহঁতে খালে।
আপুনি কিয় খোৱা নাই?
মই এনে খোৱা নাই, খাব মন যোৱা নাই।
কি কাৰণে কি খালে ৰাতিপুৱা?
চাহ খালোঁ।
আৰু?
চাহ খালোঁ বিস্কুট খালোঁ
অ মা-দেউতাহঁতে কি কৰিছে?
মা আছে দেউতাই মিললে যাবলে লৈছে।
মিলত কি নিব ধান নে, পিঠাগুৰি নে, গোমৰ চাউল নে, চিৰা মুৰি কি নিব?
ধান
অ মেল কিমান দূৰ ওচৰতে নে দূৰত?
ওচৰত বেছি দূৰত নহয়।
অ কাৰেণ্টৰ মেল নে ডিজেল?
কাৰেণ্ট
অ হোলাৰ নে নে তো হেৰি
লাৰ ছলাৰ চব আছে।
চোলাৰ নে ছিলাৰ
হে হে চেলাৰ চেলাৰ
অ আপোনালোকে কিহত দিয়ে হোলাত নে চিলাৰত
নাজানো নহয় মই কোটাবলে যোৱা মানুহেহে জানিব
অ আপুনি চাউলকেইটা দেখিলেও চিনি নাপায় নেকি হলাত দিয়া নে চেলাৰত দিয়া
দেখিলে চিনি পাই
ধান ধান চাউল জাৰিব জানেনে আপুনি?
সেইটো কাম হে নাই শিকা আজিলেকে মই একদম নাজানো এয়া মা
কি কাৰণে শিকানাই?
হেটো কাম মই একেবাৰে নাজানো
কিবা এটা প্লেনিং কৰিছে নেকি?
প্লেনিং কৰিছো নকৰিছো নাজানো কিন্তু মই সেইটো কাম নাজানো আজিলৈকে
নাজানিলে নহব নহয় জানিব লাগিব অন্তত মাইকী ছোৱালী হিচাপে ধান- চাউলকেইটা জানিব জানিব লাগে
আ আ কি?
মাইকী ছোৱালী হিচাপে সেই কামটো জানিব লাগে আৰু ধান চাউলকেইটা জৰাটো
মই সেইটো কাম নাজানো মই জাৰি শিক
নজনা কামটো শিকিব লাগে কোনোবাই কোনোবাই জন্মতে মাকৰ পেটত
কৰিব কৰিয়ে পোৱা নাই সেইটো কাম আজিলেকে
ত কৰিলেহে পাৰিব এবাৰ নোৱাৰিব, দুবাৰ নোৱাৰিব, তিনি বাৰততো পাৰিব কৰি থাকিলেও অভি অভিজ্ঞতা হ'ব অভিজ্ঞতা হ'লেও অভিজ্ঞতা হ'ব
নে না নাজানো বুলি থাকি যাব নেকি
জনানো বুলি না নাজানো কৰিম আঅ কেতিয়াবা চাই কেতিয়াবা চাগে
অ মানে কিবা এটা প্লেনিং লৈছা নেকি?
অ লৈছোঁ অ
অ ঠিকে আছে ভাল পাইছো
আ হাইও কৃষ্ণ ভাত ৰঙালাও, আলুগুটি, দালি
অ।
থুপথুপীয়া কৰিলো।
অ। ৰঙালাউ ঘৰৰ নে কিনা?
কিনা ঘৰৰ নহয়। ঘৰত এইবাৰ ৰঙলাউ এটাওৱে নালাগিলে, ইবাৰ লাগিছিলে কেইটামান। এইবাৰ এটাও নালাগিলে পানী আমাৰ দ যে মাটিবোৰ।
অলপ মাটি-চাটি পেলাই খেতি খেতি কৰিব উপযোগী কৰিলেই হ'ল।
পইচা-পাতি নাই আক।
পইচা-পাতি তেনেকেই মিলিব আৰু সেইবোৰ কামবোৰ কৰিবই লাগিব।
ঘৰৰ মানুহখিনিয়ে কি কৰি আছে আপোনালোকৰ?
মা আছে, দেতা মেললে যাব লৈছে, ভাইটি স্কুল গ'ল।
অ। নেথাই আছ যে কিবা প্ৰব্লেম পাই আছ নি?
নাই পোৱা।
নাই ফেটচ বাঢ়িছে।
কি হৈছে?
একো হোৱা নাই।
অ নেথাই থকা শুনিছো সেইটোকাৰণে সুধিছো।
অ।
অ। পথাৰলে গৈছিলে নে?
গৈছিলো অ।
অ, কি কিবা ব্যস্ত হৈ আছে নিকি?
নাই হোৱা।
অ অন অন্য মনস্ক হৈ থকাৰ নিচিনা লাগিছে কথাবোৰ।
অ। পঠিয়া ঘলে নাই যোৱা।
হা?
ঘৰতে আছো। কি কৰি আছে আপুনি?
এনে আছো কিনো কৰিম, বেকাৰ মানুহ টিঘিল ঘিলাই আছো ইফালৰ পৰা সিফালে।
লে নেকি?
কিনিবা?
অ।
কেনিবা নাই যোৱা। কেলে?
ক'বাপা আহি সোমোৱাহি নিচিনা লাগিছে।
অ, নহয়।
জেগাতে আছো।
অ।
আপুনি কেনেকে গম পালে?
চি চি কেমেৰা লগাই থৈছো মই উম হাহ।
অ। আইডিয়াটো কেনেকে কৰিব পাৰিছে যে মই ক'ৰবাৰ পৰা আহি ক'ৰবাত সোমাইছো বুলি?
উম, কৰিব পাৰিছো আৰু।
কিহৰ ভিত্তিত কৈছে?
সেইটো কেলে কম আকৌ, কৰিব পাৰিছো ভুল যদি ভুল আৰু অনুমানহে কৰিছো মই।
থেংক ইউ। অনুমানো যে কৰিছে আপুনি।
উম। অনুমান, খেতি পথাৰ নাযাওঁ। ইয়ালেকে মাতা। খেতি পথাৰ আছে অকমান।
অ। বহুত নাই নেকি?
বহুত নাই, আমাৰ নিজৰতো নাই, লোকৰ কৰোহে, লোকৰহে কৰোঁ।
অ, অ।
ঠিকে আছে, য'ত ত'ত হে বছৰেগত ভাত মুঠি গোটাব পাৰিলে হ'ল।
উম।
নেকি
সেইটোৱে।
উম।
কি মৰিয়াই আছে ক'ত?
এ, ওচৰত সৰু বাচ্ছা এটা আছে উমলি আছে, কাঁহীখনৰ লগত।
অ হ হ তেনেকে ওমলাইছে নেকি?
সৰু বাচ্ছাই কি জানে, শিশুৱে কি জানে।
উমম
পাইছে খেলি আছে, সিহঁতে উমুলি যামুলি থাকিবলে টাইম পাছ কৰিবহে লাগে।
উম
আপুনিতো শিশু চাগে নহলেই?
উম হু হু জানো
সেইটো কাৰণে নাজ সেইটো কাৰণে নাজানিব পাৰে।
অ
উম
অ'
বাকী নেক্সট ট্ৰেভেলিং নেক্স টিপ ক'ত কিবা প্লেন কৰিছে নেকি?
নেক্স ট্ৰিপলে মই জীয়াই থাকোঁ নাথাকো ঠিকেই নাই। নেক্সট ট্ৰিপ নেক্সট ট্ৰিপ অহাটো জনমতহে পাম আৰু।
কিবা সংকেত ধ্বনি দিছে নেকি শৰীৰে
এ এতিয়া এইটো ট্ৰিপে আপুনি ক'তনো কৰি অহা সপোন দেখিলে জানো
নহয় নহয় আপুনিচোন নেক্সট ট্ৰিপলে থাকিম নে নাথাকিম কিয় শৰীৰে সংকেত ধ্বনি দিছে নেকি?
নহয় হেৰিটো বোলে এটা ট্ৰিপে গৈ পোৱা নাই আপুনি এইটো ট্ৰিপে সপোনত দেখি ললে। আৰু নেক্সট ট্ৰিপ আৰু মই আৰু ক'ত যাবলৈ পাম আৰু।
এ এইবাৰ ফাৰ্ষ্ট নে শ্বিলং নে আগত গৈছিলে?
এইবাৰ ফাৰ্ষ্ট আপোনাৰ সপোনত যোৱা।
উম উম
আৰু কোনোবাই কেতিয়াবা দেখিছে যদি নাজানো।
কাৰোবাকো ঠিকাই দি থোৱা নাই চাগে দেখিবলে
দেখিবলৈ ঠিকা দিয়া নাই বাৰু কিন্তু দেখি যাবও পাৰে কেতিয়াবা ঘপকে ভুলতে, সেইদিনাখন আমাৰ লগৰ ফিল্ডত দৌৰিবলৈ যোৱা ছোৱালী এজনীয়ে মই ফিল্ডত হেনো এনেকে মাজতে পুখুৰী এটা আছে সেই পুখুৰীটোত মই পৰি পেলাই ঢুকুৱা সপোন দেখিছে তাই,
অ সেইটো কাৰণে আমাৰ লৰাটো সেই পানীত মৰিলে আক।
আহ
সেইটো কাৰণে আমাৰ এটা লৰা এটা সেই পানীত পৰি মাৰিলে ফুৰিবলৈ গৈ। কিবা এটা তো মিলিছে কিবা এটা মিলিছে ন
অ তাই মোক পৰহি দিনা খন ৰাতিপুৱা কৈছে সপোনটো
অ' তেতিয়া তাৰ সপোনটো পাছত দেখিলে ঘটনাটো আগত হ'ল।
নহয় কেতিয়াবা মানুহ এনেকুৱা হয় কিছুমান কথা ভাবি থাকিলে দেখি যায়।
অ' তাই তাই সেই আপুনি পানীত পৰি মৰি সপোন ভাবি থকা নাছিলে।
নহয় ভাবি থকা নহয় ঘটনাবোৰ শুনি থাকিলে মানে বেলেগৰ কথা নাভাবিলে মানে দেখি যায় আৰু কিবা এটা,
উম নাজানো ইমান অভিজ্ঞতা নাই।
উম
অ' বাকী ঠিকে আছে আৰু ন ঘৰত সকলোৰে।
আছোঁ আৰু ভালেই।
উম উম গৰম বেছি পৰিছে অলপ চেফ হৈ থাকিব পানী চানী খাই থাকিব।
তাকে
গৰমত বেছি ঘূৰি নুফুৰিব বেছি এচিত টো নাথাকিব।
উম কৃষ্ণ
নেমু চেমু খাই থাকিব। উম কোনোবাই ফোন কৰি আছে নেকি আপোনাক।
উম
কোনে কৰিছে।
উম বা এজনীয়ে।
অ অ কোন বা,
হেল্ল',
উম
ক'ৰ বা কোন বা।
আমাৰ কাষ ঘৰৰ মানে তাই,